হেল্ল'
হেল্ল'
অঁ হেল্ল'
হেল্ল' অঁ ক
কি খবৰ?
ভাল তোৰ
মোৰো ঠিকে আছে আৰু বাকী কি কৰি আছা?
বাকী মোৰো ঠিকেই আছে।
কলেজ গৈছিলি?
আজি কলেজ নাই মোৰ পৰীক্ষা চলি আছে নহয় মোৰ পৰখি আছে
আচ্ছা পৰসি এক্সাম আছে নে নৰ্মেল ক্লাছ?
নাই একজাম আছে মোৰ। মোৰ দুটামান এক গৈ গৈছে এতিয়া মোৰ থাৰ্ড হয়।
আতচ্ছা। পঢ়া হল নে
পঢ়া এতিয়ালৈকে এনেকে হোৱা নাই আকৌ ৰিভাইজ কৰিব আছে দুদিনহে পাইছোঁ পঢ়িব
অ', আতচ্ছা ঠিকে আছে হৈ যাব ৰিভিজন কৰিলে ন?
অ', ৰিভাইজ কৰিব লাগিব।
অঁ কি চবজক আছে ছিলে বাৰু পাহি থাকিলো নহয়
অ', মই ল কৰি আছো নহয়
অ', আতচ্ছা ল কোনটো ইয়াৰ?
মই এতিয়া ফ'ৰ্থ ইয়েৰ, এতিয়া ফিফথ ইয়েৰত পাম এইটো মানে কৰিলে একজামটো দিয়াৰ পিছত।
চ্ছা। আৰু কিমান ইয়াৰ বাকী আছে ওৱান ইয়াৰ ন?
আৰু ওৱান ইয়েৰ।
তাৰপিছত শেষ হৈ যাব
অ খতম হ'ব মোৰ নেক্স ইয়েৰ জুন মানতে খতম হ'ব আৰু।
এইটো শেষ হোৱাৰ পাছত কি ক এক্সাম দিব লাগিব ন লয়াৰ হব কাৰণ নে ডাইৰেক্ট
অ', নাই, নাই। প্ৰেক্টিচ কৰিব লাগিব আৰু এইটো কি কয় এ আই বি বুলি কটা এক্সাম আছে সটো দিব লাগিব যদি এডভকেট বনিব খোজো মই নহ'লে বেলেগ এটা ল' ফৰ্মত যাব পাৰোঁ নহ'লে বেলেগ অ', ক্লেটৰ কিবা দিব পাৰো একজাম, পি এচ চ ৰ কাৰণে।
আচ্ছা বহুত অপচন আছে ন মানে ন কলেজৰ পাছত
বহুত অপচনছ আছে।
অ ঠিকে আছে কিবা নে কিবা হৈ যাব এক্জামটো ভালকে দিলে হল আৰু ন আৰু কেইটা এক্জাম বাকী আছে
মোৰ এইটো দুটামান গ'ল ন আৰু মোৰ চাৰিটা আছে।
চাৰিটা একজাম বাকী আছে, লাষ্ট কিতিয়া আছে?
আহ লাষ্ট মোৰ আছে জুন মাহতে আছে।
অ জুন মাহতে শেষ হৈ যাব।
অ হয়
পাছত ছামাৰ হলিডে' হ'ব হয়, ন?
অহ, তাৰপা তাৰপিছত হলিডে আৰু।
অ', গাঁৱত যাব পাৰিবি, ফুৰিব পাৰিবি।
গাওঁ, নাযাওঁ আৰু ইণ্টাৰ্ণশ্বিপতে যাম নেকি ভাবি আছো।
অ', ইণ্টাৰ্ণশ্বিপ দিছে নেকি কলেজৰ পৰা?
ইণ্টাৰ্ণশ্বিপটো আগৰ পৰাই আমি কৰিব লাগে ইণ্টাৰ্ণশ্বিপ।
অ মানে সেইটো চাৰ্টিফিকেট শ্বো কৰিব লাগিব নেকি?
আহ
আতছা, মানচ দিয়ে ন? আৰু যোনে ইণ্টাৰ্ণশ্বিপ কৰিবৰ নোৱাৰিব মানে নাপাই, তাহাতে কি কৰিব?
এনেকুৱা একো নহয় দিয়ে।
মানে কলেজৰ পৰা হেল্প কৰি দিয়ে অলপ। চলপ
অ', অলপ তলপ হেল্প কৰি দিয়েই বাৰু।
উম কম্পলচৰি হয়। মই, মই এনে আছো এতিয়া বৰ্তমান মই গাঁৱত আহিছিলোঁ। মোৰতো লাষ্ট ইয়াৰ কলেজ শেষ হৈ গৈ ম মাজতে আছিলো এতিয়া মানে বহুত দিন গাঁৱত অহা নাছিলো ন সেইকাৰণে এবাৰ গাঁৱত আহিলো।
অ
তাৰাছত ইয়াৰে পৰা গুৱাহাটী যোৱাৰ পিছত জব চাম বিচাৰিম
এনেতো কি টাইপৰ জব লাগে
মোৰ কাষ্টমাৰ কেয়াৰৰ জব আছিলে
অ কেনেকুৱাও আছিলে চপটো
ঠিক আছিলে এভাৰেজ টাইক মানে মই এনে এক্সপিৰিয়েঞ্চৰ কাৰণে কৰিছিলো মানে মোৰ বাকী ক্লাছ আছিলে ন সেইটো শেষ হোৱা নাছিলে শেষ হৈ গ'ল সেইকাৰণে জবটো পিছত কৰিম এতিয়া মই বেক লৈ পিনি গাঁৱত আহিছো একমাহ মান থাকিম তাছত আকৌ যাম
অ কাষ্টমাৰ চাৰ্ভিচৰ জবটো বহুত হাৰ্ড ন
অ বহুত ডিফিকাল্ট হয় বহুত প্ৰেছাৰ দি থাকে ন উ এনেই কৰিলো আৰু খ ওচৰত আছিলে মোৰ আৰু এনে এক্সপিৰিয়েঞ্চৰ কাৰণে অলপ কৰিব লাগে ন এক দুইমাহ
অ কৰিবতো লাগে
উ সকাৰণে এনেও ঘৰতে আছিলো ন সেইকাৰণে অলপমান ভাবিলো কৰিয়ে লওঁ অলপমান বাহিৰৰ দুুনীয়াো চাব পাৰি
ঠিকেই আছে আৰু আৰু তই যে ক্ৰশি টিং কৰি আছিলি
অ কচেটিং আছে মোক মাফলাত মই কৰি আছোঁ লাহে লাহে পাৰিছোঁ এতিয়া মই মফলাৰ বনাই আছোঁ অলম'ষ্ট শেষেই হ'ব আৰু অলপমান বাকী আছে
অ মই দেখিছো বহুত ভাল ভাল বনা
অ ভাল লাগিছে
অ ভাল লাগিছে মইো বনাও তো মই
কাম্পাছ সেইটো উইন্টাৰৰ কাৰণে হয় ন
অ উম
অঁ ময়ো এটা বনাম বুলি ভাবিছোঁ কিন্তু চামৰ কাৰণে মানে ৱাস্কৰ নিচিনা থাকে ন এটা
অ
মানে পাতল ঊলৰ আৰু কটেন ঊলৰ জ্ঞানৰ সেইটো বনাম বুলি ভাবি আছো আগতে মছলাটো শেষ কৰি লওঁ নহ'লে দুটা দুটা হৈ গলে আৰু প্ৰব্লেম হ'ব ন সেইকাৰণে এইটো আজি মই শেষ কৰি ল'ম অলপমান বাকী আছে দহ লাইনমান বনাম। হৈ যাব ত পাছত সেইটো মই ঊনটো কিনিব লাগিব কটনৰ আৰু বাস্কট বনাম ট্ৰাই কৰিম আজতে কিন্তু বনোৱা নাই মই সৰু সৰু বস্তুহে বনাইছিলো প্ৰেক্টিচৰ কাৰণে
এই সৰু সৰু বস্তু এনেকে প্ৰেক্টিচ কৰিলেহে পাৰিবি মই
অ সেইকাৰণে মই চব ফ্ৰাই কৰি কৰি কৰি সৰু সৰু বস্তু বনাইছো এতিয়া মানে অলপমান যেতিয়া সৰু বস্তু বনালে ন ডাউট বোৰ ক্লিয়াৰ হৈ যায় একেলগে ন
অ একেবাৰে ক্লিয়াৰ হৈ যায় আৰু মানে প্ৰেক্টিচটো আহি যায় হাতৰ স্পীডটো আহি যায় আৰু গম পাই যে কি কোনটো মানে ক'ত যাব লাগে
অ এই কাৰণে মই সেই বনাই পিনি প্ৰেক্টিচ কৰি লৈছো এতিয়া মোৰ মাৰে বহুত ভাল হৈছে মানে এ এটা লাইনত থাকে ন ওলাই যায় বাহিৰত সোমাই যায় সেনেকুৱা হোৱা নাই একদম লাইনতটো চিধা হৈছে মোৰ
অ মোৰো আগতে তেনেকাই হৈছিলে লাইনতটো মোৰ তেটৰা বেকা হয় বনাও পিছতকে কিনটো প্ৰেক্টিচ কৰি থাক চিধা হৈ যায়, আৰু মই এনে কে বেগো বনালো ক মই টপ বনালো কাৰ্ডিিকেন বনাইছো এতিয়া মই অ হেকচ টি চাৰ্ট বনাই আছো পাত
আহ আহ আচ্ছা হৈ গ'ল নেকি
হ নাই অ মই এইই হু দি মানে বনাইছো নল টাইম লাগে মানে অলপ মিহিকে বন বস্তুটো
পইণ্ট টুৰ হয় নেকি
আহ
এইটো বহুত সৰু ন?
সৰু সেইকাৰণে অলপমান টাইম লাগে
অ মোৰ লগত পইণ্ট হয় টু পইণ্ট ফাইভৰ আছে এটা আৰু থ্ৰী পইণ্ট ফাইভৰ আছে আৰু ফ'ৰ আছে হুক
অ
তিনিটা হুক আছে মোৰ লগত বৰ্তমান মই এইটো যে মাফেৰ বনাইছো এইটো মানে মই ফৰ প্লাই বেছি মোতা হৈ গৈছে বাট ভালে হয়, ঠাণ্ডাৰ কাৰণে ভাল হ'ব। মই ভাবিছিলো বেছি ভাল হ'ব ধুনীয়া হৈছে ফ্লাৱাৰ ফ্লাৱাৰ ডিজাইন হয়, মই দেখাম যেতিয়া মোৰ শেষ হৈ যাব ফটো উঠাই দেখাম ঠিক আছে।
অ মোক দেখাবি
অ অ এইটো আৰু কালাৰটো ইমান কিট টাইপ হয় মানে ভাল লাগিছে আৰু এইটো এক্ৰিলিক হয, ন? ঠাণ্্ডাৰ কাৰণে বহুত ভাল হ'ব
মই ঊল দেখা পাই থাকো হা অনলাইনত ইমান ধুনীয়া ধুনীয়া কালাৰছ চি
বহুত ধুনীয়া ধুনীয়া থাকে
অ', এই কাৰণেও বেলেগ এটা ডাঙৰ, ডাঙৰ ঊল থাকে নহয়, ডাঙৰ ডাঙৰ কচেট হোকো থাকে উদৰ অনা
অ বহুত সোবা বেলেগ বেলেগ কালাৰছ আছে বহুত আছে কটনৰো পায় আৰু ভাল, ভাল কোম্পানীৰ পায় ন?
অ' মানে সেইটো মানে ভাল লাগে যেনেকে চফ্ট পিংক কালাৰটো। সেইবিলাক মানে ফ চফট কালাৰ মানে ফ্ৰগ ব বনাব কাৰণেও ভাল তোৰ বেডশীট বিলাক বেডশিট মানে
বেডশ্বীট বনোৱাতেতো বহুত টাইম লাগি যাব ন? টেবল, টেবল ক্লথ বনাব পাৰি।
পাৰি আৰামত
উম, মানে ইজিয়ে হয়, হা বেছি টাইম নালাগে মই বনাইছো ন বাট পেচেঞ্চ লাগে আৰু সেইটোয়ে আৰু বহুত কামো থাকে ন? ত মেনেজ সেইকানে অলপমান ডিফিকাল হৈ যায়, বাকীটো ই
পেচেন্স টো মেইন হয়, পেচেন্স টো লাগে, নহ'লে আৰু
উম, কাৰণ এইটো যদি এটা ভুল হৈ চালে পুৰা খুলিব লাগে আৰু এইটো গমো নাপাওঁ ন যেতিয়া পুৰা আধা হৈছে তাৰ পাছতহে গম পাওঁ মানে।
অ', আগতে মোৰ বহুত তেনেকা মিষ্টেক হৈছিলে, মই মই চবতকে ভাল পাওঁ, গান শুনি, শুনি প্ৰচিদিং কৰা, ভাল লাগ গান শুনি থাকোঁ প্ৰসিক কৰি থাকোঁ।
মইও, মই ফাৰ্ষ্ট টাইম ইনষ্টাত সেয়া বনাইছিলো ন বন্দনা, মই এম্মান মই মানে মুভি চাই চাই বনাই আছিলো। পেটাৰ্ন টো চেম এ থাকে ন, একবাৰ দুবাৰ বনোৱাৰ পাছত তো মনত হৈ যায়। মোৰ ইমান বাৰ মিষ্টেক হৈছিলে বাৰ, বাৰ খুুলি এটা বনাইছো মানে এটা বনোৱাতে মোৰ এম্মান টাইম লাগি গৈছে। বাত, যেতা ছেকেন্ড ছিলোঁ ধুনীয়া কি বহুত ধুনীয়া হৈছে, মানে ফাৰ্ষ্টো ধুনীয়া এ হৈছিলে, ফাৰ্ষ্ট টো মানে মই গম পোৱা নাছিলো ন। মোৰ ডাঙৰ হুকে দি বনাই দিছিলোঁ এইকাৰনে মানে লুজ লুজ আছিলে, বাট ষ্টিল থিকে আছে আৰু। বাত, চেকেণ্ডটো মই সৰু হুকেদি বনাইছোঁ, মানে ক্লিন হৈছে, বহুত ধুনীয়া। মোক ফটো দিছিলো নহয় ষ্টেটাছত চাইছিলি? সেইটোৱে।
অ'
ধুনীয়া হৈছে ন? ইমান হয়। আৰু ক্ৰীম কালাৰি টো আৰু ধুনীয়া লাগি আছিলে, মানে চুট কৰিছিলে, চব কালাৰৰ লগত চুট কৰিব।
অ, মই চবতকে আগতে টান পাইছিলো মেজিক ৰিংটো বনোৱাটো। বহুত ছিলে আগতে মই বেয়াই পাই পাওঁ বনাব কাৰণে। পিছকে প্ৰেক্টিচ কৰি কৰি মই, মোৰ ইটোয়ে চবতকে ফেভৰেট হৈ গল এতিয়া মেজিক ৰিং।
সিটোয়ে ভাল লাগে আৰু
কিবা যদি চাৰ্কলৰ শ্বেপ বনাব লাগে
গোটেই চব বস্তুত ইউজ হয়
অ'
জোনে ৰছী বান্ধিব জানে ন, তাহাঁতৰ কাৰণে ইজি হয়।
অ'
তপ চিমানটা নিচিনাই হয় অলপ চলপ
অ' সেইটোৱেই প্ৰেক্টিচ কৰি থাকো কাৰণে মোৰ মেজিক ৰিংটো ভালকে হৈ গৈছে
আৰু বহুত বস্তু বনাব আছে মোৰ টপ বনাম নিজৰ কাৰণে। ত দেখাবিচোন নিজৰ টপৰ ফটোবোৰ
অ অ দেখাম বহুতোপা আছে তাত বনাইছো অ মই বেগো বনাইছো ছো
আহ ভালে বনাই থাকিবি এনেকে।
উম
হেল্ল'
অ', হেল্ল'
উম অ সেনেকে বনাই থাকিবি আৰু
ঠিক আছে দে আৰু
অ অ ৰাখো
আহ
বাই।